হেল্ল'
হেল্ল'
অ
হেল্ল'
হেল্ল' ভালনে
অ শুনি আছা
আছো আছো
অহ অহ
বাকী কেনেকুৱা খবৰ খাতি আহ
তোমাৰ লোকৰ ভাল।
ভাল ভাল ভাল
ভাত খাল নে নাই।
এ চাহ খালো খালো চাহ ভাত চব খালো এতিয়া চাৰিটা বাজিবই হ'ল আৰু
তাকে এনে হয় কিছুমানে বৰ দেৰিকৈ খাই যে
অ এ তাকেহে খালো আৰু বাকী হেৰি নহয় এইটো কি বুলি কয় বতৰ বাতুলি কেনেকুৱা সেইফালে
এই ইফালে আমাৰ বতৰটো ধৰি আছে এতিয়া
অ হয় নেকি অ আমাৰ ৰ'দ ওলাই এবাৰ বৰষুণ ওলাই সেনেকেই থাকে মানে বৰষুণ নিদিয়ে বতৰটো গোমা কৰি আহে তেনেকুৱা
উম
অ হেৰি নহয় মোৰ কথা এটা মানে আপুনি ফোন কৰিলে ভালেই হ'ল-
উম
কথা এটা কম বুলিয়ে ভাবিছো সুধিম সুধিম বুলি এই হেৰি যে খাৰ যে খাৰ
খাৰ নে হা কোনটো কথা।
এই খাৰ যে খাৰ খাৰ খাৰ যে মানুহে খাই যে খাৰ খাই কল খাৰ নাই অ আছে ন দিব পাৰিবনে অলপমান
অ আহ মই বাইদেউ এজনী ঘৰ পহে আনিছিলো সেইকনো শেষ হ'ল এতিয়া। এয়া ইহঁতকেইটাই গোটেই কেইটাই বেহুৱা খাই ভাল পায়। মোক এতিয়া বেহুৱা বনাব দিয়া আছে এতিয়া বেহুৱাত আকৌ চুকা খাৰ লাগে কলখাৰ আৰে ম বোলো আকৌ আনিবহে লাগে মই আনিলে দিম দিয়া আ অ ক হাতত দি পঠাম হেই
এ মানে কি মোৰ এই দেউতা গলে বা কোনোবা গলে মই কম আৰু- ভাইটি দাদা খুন যায়।
উম মই আ এতিয়া ম তাত নাই নহয়।
এতিয়া আপুনি যে আগৰবাৰ দিছিলে সেইখিনি বৰ ধুনীয়া আছে।
চুপ বহুত চুপ বহু চুপ সিহতটা বহত- চুপ আমি এনেই ঘৰত নব মানে কোনে বনাব হেই খোপা আৰু মেলা কৰা জেগা তলত মেলিলে কু কুকুৰ ৰে, হাগে ঘিন ন নাগে
লাগে লাগে লাগে।
ওপৰত দিয়া অসুবিধাতো মানে মানুহজনেও সময় নোপায় ইহঁতকেইটাও সময় নোপায়।
অ সেইট এতি এনেই বনাই কেনেকৈনো মই ইয়াতে চেষ্টা কৰিলোহেঁতেন আপুনি জানেনে বাৰু বনোৱা।
অ জানো আমাক একেবাৰে অসমীয়া আমি অসমীয়া মানুহ ন অসমীয়া হাৰে সিম বোলে খা খোৱা অসমীয়া বুলি আমাক নকয় জানো
নহ মই এনেই জানো এই অ মানে কিন্তু তেনেকুৱা চুক নহয় মানে মই- বনোৱানি সেইটো কাৰণে হোধিছে
এ ভীমকললৰ ভীমকলৰ সেই ভীমুনৰ গছ, ডাল লাগিব অ
অ অ ভমকল মানে হেৰি আমি আগতে বাকলি দি বনালে ইমান চুপ নহয় নহয়।
চুক নাই থৈ মাৰি সেইটো পুৰি পেলাই খাই লগত, - পেট মোৰ অশান্তি হলে তেনেকে লগতে পুৰি পানী দি লগতে বনাই পেলাই খোৱা
অ
এনে ভীমকলৰ গুৰিটো মিহি মিহিকৈ কাটি শুক খুৱাব লাগিব। এই দাঁত দিব পাৰিলেতো ভাল নহলে কুকুৰ চুকুৰ উঠি থাকে যে তেতিয়া আহিন কাটিমহীয়া হেৰি কৰা তেতিয়া দিনত কুকুৰ বিলাক শুই থাকে উঠি ৰাতি-
অ অ আমাৰ এইফালে দাৰ আছে আৰু ভীমকলো, আছে কাটি পেলাই আই ডাঁত দি দিম ন
অলপ দীঘলকৈ মেলিব পৰা জোখত আৰু ইমানো দীঘল নকলে- যাতে সোনকালে শুকাইো তেনেকুৱা পাতলকৈ মেলি দিবা মেলি মেলি তাৰপিছতে- শুকাব কণকনীয়োকৈ আৰু একে কণ কণিয় নহলেও মানে জ্বলি যোৱাকে শুকালেই হ'লা আৰু- যিটো ধৰা জ্বল, লাগিব বুলি ভাবিবা আৰু বুজিছ নে তাৰপিছতে হেৰি কৰিবা উ জ্বলাবা জলাই গোতেই ৰাতিটো তেনেকে ঢাক
আপুনি এটা কাম কৰকচোন সেই ৰুমটো বেলেগ এটা চাইড যাওকচোন অকনমান ভাঙি আহিছে মাত্ৰ
হয় নেকি অ
আহ তাৰপিছত অ হয় অ ভীমকলৰ হেৰি দিহে কৰিব লাগে এতিয়াই গম পাইছো। নহয় ফীমকলেদি কৰে বুলি মই গম পাও। কিন্তু তথাপিও
অ ভীমকলল ভীমকলল তুমি এতিয়া শুনিছিলা যোনটো এতিয়া মাতো শুনিছানে?
শুনিছো শুনিছো অ
তাৰ পিছতে সেই পুৰি পেলাই গোটেই ছাই খিনি ৰাতিটো ধুনীয়াকৈ তাতে ঢাক কি থৈ দিবা।
অ
কিবা একোনো উঠিব নোৱাৰাকে ঢাকি পাছদিনাখন সেইখিনিকে আনি সেইটোত কিন্তু চেকাৰ লগত কথা গম পাইছ নে এইটো ফিল্টাৰ কৰা বুলি কয় আৰু চেকা মানে ধৰা জাক দিয়াতটো খাৰটো কিছুমানে ধৰা আগতে আমাৰ আৰু মা দেউতাহঁত আছিলে এনে বাহ বা কুক এলত পুটা কৰি তলত খেৰ দি কটো কৈ ন গৈ আগতে যে গাঁৱে ভূঞে যে ফিল্টাৰ বিলাক বনাই যে বাহিত পানী আহে তেনেকুৱা টাইপত কিবা কিবি দি পেলাই তেনেকে কৰি নিগৰি নিগৰি পৰিব আৰু সেইটোৱেই কিন্তু ৰঙা হয়। ভালকে যদি দুবাৰ তিনিবাৰ তুমি তেনেকে দিয়া। কাপোৰত মানে তেনেকে বা সূতা এই কিবা বুলি কৈছো খেৰ ধান খেৰ কুৰুকা এটাত। মই এই টাইট এটা পৰা আনিলে শুকানে আনো যে কুৰুকা এটাতে দি দিয়ে আমাৰ মানুহজনে। ফুটা থাকাই তো। ফুটাটোত খাৰ খিনি দিব কিন্তুু ফুটাটোত আকৌ ফুটা তলত আগতে হেৰি কয় এইটো কি কয় আগতীয়াকৈ ফুটাটোত এই যে কপাহী কাপোৰ কপাহী কাপোৰ দিয়ে আকৌ।
আপোনাৰ নেটৱৰ্কতটো বহুত বেয়া যেন পাইছো। মানে ইতিমাত শুনি থাকো ঘপককে নাইকিয়া হৈ যায়।
অ হয় নেকি? কিয় বা হৈছে তেনেকুৱা।
জান তাৰ পিছত
তাৰপিছতে সেই তাতে খাঁ খিনি দি পানী দি দি পানী দি দি নিগৰি নিগৰি যিটো পৰিব এইটো টুপকৈ সেইখিনি একে ফটফটীয়া হৈ পৰি সেইখিনি বহুত চুখ হয়।
অ সাংঘাতিক চো মই এবাৰ আপুনি এতিয়াকে আনি পেলাই মই মানে কি হল। আমাৰ মাক মই কৈয়ে আছো অ মা ইমান নিদিবা নিদিবা মায়েতটো অকমান এচামুচ দি দিলে নহয় সে একদম খাব নোৱাৰা হৈ গ'ল নহয় ৰংতটো সলনি সলনি বহুত চোকা হ'ল।
বহুত চোকা বহুত চোকা আৰু সেই চোকা খাৰটো আকৌ বেহুৱাত দিলে বেহুৱা খিনি খাব খাবলেকে মিঠা অ বহুত মিঠা খাবলৈ যিমান চোকা হব সিমান মিঠা হয় বেহুৱা খাবলে।
আৰু বেহুৱা মোৰ পৰিমাণটো নাজানো খাৰটো কি চাই পেলাই দিয়ে বেহুৱাটো মানে?
তুমি সৰিয়হ খিনি খুন্দি লৈ পেলাই তাতে জোখমতে নিমখ দিব লাগিব কিছুমানে মছলা বা জলকীয়া গুৰি দিয়ে।
নহয় নহয় আপুনি মোৰতো শুনকচোন মানে মই কওঁ আপোনাক প্ৰথ প্ৰথমতে সৰি স ধুই ল'ব লাগিব হয়ে নহয় ধুই পেলাই শুকাব লাগিব ধুনীয়াকে কুকু পেলাই যাবৰ য পথৰ আছে নেকি তাতে ধুই দিলে ওলা ওপঙি যাব নহয়
উম
অ নহ জাৰিবতো লাগিব তাকো এডাল দুডাল আৰু কিবা থাকে সেইটো কৈছো
অ ধুনীয়াকৈ ধুই
তাৰপিছত ৰ'দত দিব লাগিব ৰ'দৰ পৰা আনি তাৰ পিছত এ মানে ঢেকীত খুনে বা মিক্সিত খুনে খুন্দি ল'লে
হয় ন লাগ মিক্সিত দিলে যে চালি হৈ নেলাগে
অ চালিব নালাগে তাৰ পিছত দি লৈ পেলাই এতিয়া খা ধৰ ধক এতিয়া কিটো হিচাপত মানে অ
এ তুমি ললা গুড়া খিনি তাতে অলপ জোখ মতে জানাই নহয় আটা মাৰিলে আমি যিমান নিমখ দিওঁ এনেই নিমখ তুমি প স দিব পাৰিবাই পেলাই লি ন নাই ন তাৰপিছত য কমিছে পাছতো দিব পাৰিবা অলপ কমাই পেলাই প্ৰথম নিমখ নি দিলা সানিলা হুম সানি পেলাই মই কিন্তু অকল খাৰ দিওঁ কিছুমানে জলকীয়া আদা ৰহুনৰ পেষ্ট এনেকে দিয়ে মই নিদো কিন্ত
অ আমাৰ আইতাহঁতেও নিদিয়ে আমাৰ আইতাই জলকীয়াও নিদিয়ে অকল খাৰ দিয়ে
আমাৰ মায়ে শিকাই থৈ গৈছে মাহতৰ বেহুৱা গোটেই গুৱাহাটী আমাৰ যিমান পৰিয়াল আছে জেঠাই মাহী লৰা নাতিনীয়ে কে ফ্ৰিজলৈ যাব এবাৰ লৈ গৈছিলে ফ্ৰিজ ৰ ওচৰলৈ যাব গৈ লাৰু এটা উলিয়াই আনি খাব ফ্ৰিজ যাব লাৰ তে শুক দায়ে মই সেই ঘৰৰ মানুহ দেখিলো আৰু মানে ইমানেই পচন্দ কৰে মা হাতৰ বেহুৱা সেই মা মতে এইব মা মতে যদি কৰি মই সিদিনাটো মোৰ ৰবা তবা মানিছে এই যোৱা বছৰ
আহ
এ গছ পালে মই বোলো নাই মোৰ দেৰি হ'ব মই আজি সুৰ পৰা খুঠি আহিলো ত কে মিতিং এখন
আহঁ
ক ব মোকো অকণ দিব ন আমাৰ সৰু ছৱালীজনীয়ে খাই ইমান ভাল পায় মই বোলো ইমান মেহ ন এতিয়া মোৰ লগত তাই বৰ ভাল নিদিলেও নহয়
আহ
ওৱ গোসাই হৰি নাম হৈছে মাক আহিছিল বোলে মাক মানে মাক আহিছিলে মাকেও খাই পেলাই কৈছে কোনে বনাইছে সে ইমান ধুনীয়া লাগিছে সেই মা মতে মত উম
আহ
তাৰপা তুমি সানি থাকিবা এই নিমখ খিনি দি সানিবা গু়ড়াটো মিলাই লবা মিলাই তুমি খাৰ খিনি দি থাকিবা সানি থাকিবা দি থাকিবা মান থ কিবা কমান নয় তাৰ মানে তোমা লাগি গৈ থাকে যিমান মাৰিবা মঠিবা আৰু লাগি গৈ থাকিব প্ৰয়োজন হয়
এতিয়া সাৰ টো দি শেষ হ'ল বুলি আমি কেনেকে গ'ম
তুমি মাৰি থাক তে গম নোপাবা মানে বাৰু এতিয়া আটা অলপ মাৰি থাকিলে তুমি অ এইটো হৈছেগৈ মাৰিছে বহুত মাৰিব লাগিব ইয়াত মাৰা বাহাদই গম পাইছা তুমি কিন্তু প্ৰথমবাৰতে দি পেলাই অ হৈছো এইটো জ হৈছে নহয় তুমি অলপ সময় আকৌ সানি থাকিবা নহয় সানি থাকিবা খানি থাকিবা আকৌ অকণমান টাই থ হোৱা নিচনা হল আকৌ অলপ দিবা আকৌ খান্দি থাকিবা খান্দিকিবা খান্দিবা আকৌ তাই থোৱা নিচিনা পালে আকৌ অলপ দিবা। গম পাইছনে তেনেকে দিওঁতে অ তেনেকে দিওঁতে দিওঁতে দিওঁতে দিওঁতে অনুমান এটা কৰিবা যে অ এইটো হৈছে এইটো মানে হোৱা ধুনীয়া জোখৰ হৈছে আৰু একদম কলপাত ধুনীয়াকে ধুও মই ধুই ৰ'দত শুকুৱাও সেয়া কলপাতত একদম পানী ভাপ নালাগে আকৌ তাত লাৰু কৰি। ধুনীয়া কৈ আছিল মই ইয়াতে থ ক দিন কদিন আয় তাৰ সময় থৈদিও গজ আলমাৰি ভিতৰে চিতৰে মানে গাপ পোৱাকে গৰমৰ ভাপটো পোৱা। দুই তিন দিনৰ পাছত খাবা একদম মল মলাই থাকে। মিঠাও হয়। মিঠা খাবলৈ ধুনীয়া লাগে।
সঁচাকে দেই বাৰু দিয়ক শুনি ভাল লাগিলে বুজিছে।
মই বনাই দিম দিয়া দেই।
অ অ ঠিক আছে দিব খালি দে খাই এইবাৰ পালে।
দি মই পিহুৱাব বনালেও দিম দিয়ক
দিব দিব অকনমান মই আশা কৰিছো আপোনাৰ বিহুৱাৰ নাম শুনিয়ে মোৰ এডমে দি পানী ওলাই যোৱা নিচিনাই হ'ল আৰু। উম বাৰু ঠিক আছে দিয়ক অ অ